অ' কি কৰি আছ?
এয়া আছোঁ এনে, কি কৰি আছ তই?
এ আছো আছো ময়ো আছো, বাকী খবৰ খাতি ভাল? অ' উম' উম' বাকী ঘৰত ভাল?
ভালেই ভালেই, কি কৰি আছ এতিয়া?
মই এনেই মানে ৰাস্তাই ৰাস্তাই ওলাই আহিছো, গৰমটো বেছি যে।
অঁ অঁ আমাৰ এইফালে আকৌ বৰষুণ দি আছে এতিয়া
অ আমাৰ ফালে নাই বাৰু আমাৰ ফালে ৰ'দ দি আছিলে তাৰপৰা ৰ' মানে এতিয়া গৰম উঠি আছে
অ আমাৰ ফালে পুৰা বৰষুণ দি আছে অ হেল্ল হেল্ল' শুনি আছোঁ শুনিছ নাই
অঁ অঁ শুনি আছোঁ শুনি আছোঁ বাকী ভাত পানী খালি নাই
ভাত খোৱা নাই এতিয়া খাম আৰু এই সময় হোৱা নাইতো উম উম
উ মই খালোণ বাৰু মই তোৰ দালি, ভাজি তাৰ পৰা এনেকে খৰিচা চাতনি- নি এনেকে খালোঁ
অ' অ' আমাৰ বনোৱা নাই আমাৰ মচুৰমাহৰ দালি বনাইছে তাৰপিছত আকৌ তোৰ উম সেইটো কি বুলি কয় ঢেঁকীয়া ভাজিছে তাৰপিছত আকৌ পুঠি মাছ আছে পুঠি মাছ ভাজিব এতিয়া
অ তহঁতৰ ফালে মানে মাছ চাছটো ওলাইছে ন বৰষুণ দিয়াৰ কাৰণে
তাৰপিছতে মাছ চাছ ওলায় থাকে অ
অ অ ঠিকে আছে ঠিক আছে আমাৰ ফালে খালি এতিয়া ৰ'দ দি আছে যে পানী দুুনী নাই সেইকাৰণে মাছ চাছ এইবিলাক নোলোৱাই হ'ল আৰু
অ অ আ অ' অ' বাকী ঘৰত ভাল
উম উম ভালে ভালে
ভালে অ'
উম
আমাৰো এইয়া আৰু
অ বাকী খেতি বাতিত লাগিছনে
এই খেতিত কাইলৈ পৰা কঠিয়ীয়া তুলিম আৰু পৰহিলৈ মানুহ বোক কা দিব চাগে
অ অ ঠিকে আছে কঠিয়া কি কি পাৰিলি কঠীয়া কি কি পাৰিলি
কঠীয়া বৰা, চকোৱা, আইজোং তাৰপাছত শালি উ এইবিলাক গোটেইখিনি পাৰিছোঁ আৰু যিমানখিনি পাৰিব লাগে
অ অ ঠিকে আছে ঠিকে আছে উম বাকী এনেই আমাৰ যে পাহাৰৰ চাইডে যোৱা প্লেনটা যে আছিলে কি হ'ল গে সেই টো
যাম যাম এ এহঁতক মই কৈছোঁ য়ে এতিয়া মই হোৱাটছেপ গ্ৰুপ এটা খুলিম হা শুনিছ হোৱাটছেপ গ্ৰুপটো মই এতিয়া খুলি পেলাই তাতে গোটেইখিনিকে আলোচনাটো কৰিম আৰু
অ মানে মোৰ লগত আৰু দুটা যাব ন তই মোক খুলি পিনি গ্ৰুপ এডমিটটো মোলৈ দি দিবি
অ অ
ময়ো সিহঁতক এড কৰি দিম তাৰ পৰা ধুনীয়াকে গ্ৰুপতে আলোচনা কৰিম মানে মানে বাজেট টো লাগিবতো আৰু মোৰ লগতো মানে গাড়ী আছে
অঁ
অঁ! মানে আকৌ তেলটো ভৰাবলৈও গোটেইকেইটা মিলাই পেলাই হেৰি কৰিব লাগিব যে।
যাম ন, আৰু আমি কাজিৰঙা ছাইদত যাম ন।
উম-উম! কাজিৰঙা। প্ৰথম-প্ৰথম আমি মাজুলী গৈ লম নি বাৰু?
অঁ! মাজুলীও বেয়া নহয়।
উম-উম!
অ মাজুলীলে গ'লেও আমাৰ গোটেই আমাৰ পৰিৱেশটো চাব পাৰিম আৰু ন'। সত্ৰ-চত্ৰ গোটেইখিনি চাম আৰু মুখাশিল্প শিল্পৰ কথা অলপ শিকিব পাৰিম হয় নহয়। মুখা ত এনেকৈ অকমান তোৰ দুদিন, তিনিদিন থাকিলে আমি আৰু ধুনীয়াকে শিকিব পাৰিম ন'।
অঁ-অঁ! আমি ধুনীয়াকে সেয়া শিকি মেলি তাৰ ভাবিছো শিৱসাগৰ গুচি যাম ন।
অঁ!
তাতে আমি কাৰেংঘৰ এইবিলাক চাই মেলি গোটেইখিনি চাই তাৰপা গুৱাহাটী যাম, গুৱাহাটীৰ লাষ্ট আমি জুবিন ক্ষেত্ৰ চাম, চাই পেলাই আমি গুচি
অঁ-অঁ! ভাল লাগিব আৰু ন'।
উম-উম! বেয়া নালাগে বাৰু, লগতে গোটেই কেইটা যাম যেতিয়া।
অঁ-অঁ!
উম ঠিকেই আছে। উম-উম!
আৰু আমাৰ পইচ পইচা পাতি ইমান খৰচ পাতি নহয় বাৰু। যিহেতু আমি পাঁচটা যাম।
অঁ-অঁ! ঠিকে আছে। বাকী তহঁতৰ ফাৰ্মত অঁ তহঁতৰ ফাৰ্মত পোৱালি পৰিলে নাই?
অঁ! এতিয়া পোৱালি আমাৰ সোমোৱা নাই আৰু দুদিনৰ পিছত সোমাব চাগে। উম!
আমাৰ বাৰু পৰিলে আমাৰ আজি চাৰি দিন হ'ল।
অঁ-অঁ! আমাৰ সোমাবহে এ আৰু পৰহিলে মানে সোমাব চাগে। এইকেইদিন মানে আমাৰ এই আহ ঘৰলে সোমোৱা ৰাস্তাটো বেয়া হৈ আছে।
অঁ-অঁ! উম-উম ঠিকে আছে, ঠিক আছে।
সেইকাৰণে হে অকমান প্ৰব্লেম হৈছে।
পোৱালি দিওঁ-দিওঁ কৈ আছে মইহে হাক দি আছোঁ বোলো অঁ! ৰাস্তাটো ভাল কৰি লওঁ মাটি দুগাড়ী, তিনি গাড়ী পেলাই লওঁ। তেতিয়া ভাল হ'ব আৰু সোমাবলে। তহঁতৰ কেইদিনমান হ'ল পোৱালি ভৰুৱা?
আমাৰ চাৰি দিন হ'ল। আজি খালি কাইলে বেজি দিম বুলি কৈছে, তাৰপা আকৌ বাৰ দিনৰ দিনাখন ভেকচিন আনিব গৈ লাগিব। মেডিচিন-চেডিচিন এইখিনি খোৱাই আছোঁ বাৰু। তহঁতৰ উম-উম মানে এইবাৰ দুই নম্বৰ বেছটো হে ন'?
দুই নম্বৰ অঁ।
উম! সিবাৰ লাভ হ'ল নে লোকচান হ'ল তহঁতৰ মানে প্ৰথম বেছটো?
এই ইমান লোকচান নহয় ঘৰ যিহেতু আমি গাঁৱৰ মানুহ। ঘৰতে থাকি পেলাই কিবাকিবি এটা কৰি থাকিলে নিজৰে ভাল আৰু এ চহৰত গৈ কি ভাল লাগেনো হয় নহয় বাৰু? উম! গাঁৱতে থাকি কিবা এটা কৰি আছোঁ ঘৰৰ গাঁৱৰ মানুহ
সেই কাৰণে তোৰ তোৰ এতিয়া বেছি কষ্ট নাই ন' ৰাতিপুৱা এবাৰ ত অ, মানে আবেলি এবাৰ কৰি পেলাই বাকী গোটেই দিনতটো এনেই মানে তোৰ বেয়া কামতো যাব পাৰ মেলিব পাৰ আৰু।
অঁ, খেতি বাতি কেইটাও কৰিব পাৰিম।
উম উম, সেইটোৱে বাকী খেতি বাতি তহঁতৰ কৰা নাই ন?
খেতি বাতি আমাৰ কাইলৈ পৰা কঠিয়া তুলিম আৰু।
অ অ‍ঁ, বাকী ট্ৰেক্টৰ চেক্টৰ কামত লগাই থোৱা আছেনে?
ট্ৰেক্টৰখন আমাৰ কামতে লাগছে আছে মানে। এইকেইদিন আকৌ মোৰ ট্ৰেক্টৰৰ লগতো ঘূৰি থাকিবলগীয়া হৈছে যে।
অঁ অঁ, লাভ হয় নে ট্ৰেক্টৰৰ তহঁতৰ?
লাভ হয় তোৰ তিনটোতো বহুত পইচা আহে, এতিয়া খেতি চিজন নহয় জানো আৰু আমাৰ মা নে দুখন তিনিখন গাঁৱত আমাৰ ঘৰতে এখন আছে ট্ৰেক্টৰ।
অ অঁ মানে তহঁতৰ মানে গোটেই গোটেইকেইখন গাঁওৰ মানে তহঁতৰ ঘৰখনেই মানে এক হেৰি কৰে ন'।
অঁ ত, আমাৰ গাঁৱৰ পৰা ট্ৰেক্টৰ গোটেইখন গাঁৱতে আমাৰখনেই হৈ যায় যে।
অঁ, বাকী পইচাটো তহঁত বাকী নে, নে এনেই কেচ কে দিয়ে তহঁতৰ?
এ নহয় নহয় কেচ কেচ।
অঁ, ঠিকে আছে তেতিয়া মানে যদি
হয়। কাইলৈ দিম বুলি ক'লে আৰু পাৰি আৰু ন'।
অঁ, পাৰি বাৰু তেনেকে এনেই যদি তোৰ বেছি দিন নাযায় মানে
অঁ, ইমানটক কেচ কে বিচাৰিলে চবেইেতো খেতি চিজানহে, চবৰে একেটাই কণ্ডিচন ন'।
উম উম সেইটোৱেই।
উম। বাকী তহঁতৰ ঘৰত ভাল ন? হয় তহঁতৰ দেউতাৰ বেমাৰ বুলি শুনিছিলোঁ এতিয়া ভাল হৈছেনে নাই?
উম উম ভাল ভাল হৈছে বাৰু এতিয়া মানে সিদিনা হস্পিটেলৰ পৰা আনিলোগে বাকি এক্সেঞ্জ মেডিচিন এতিয়া খাই আছে, অলপমান ভাল পাইছে উম, বাকী আমাৰ ফালে নাহ নি?
যাম যাম এইকিদিনতে যাম বুলি ভাবি আছোঁ। মই এইকেইদিন মানে পৰহি এইফালে গৈছিলো। তাৰপিছত আকৌ ট্ৰেক্টৰখনতো মই বেলেগ মানুহৰ ৰখাই থয় যাব লগীয়া হ'ল। তাৰপিছত পৰখি এ গৈ পেলাই আজি আহিছোহে। এ তহঁতৰ ফালে যাম যাম যাম এইকিদিনতে।
অঁ অঁ।
শুনচোন কথা এটা, এ তহঁতৰ দেতা কি এনেই এ হস্পিতাললৈ নিয়াতকে আমাৰ গাঁৱলীয়া দৰবে ভাল কৰিব পৰা নহব নেকি?
নাই নাই মানে গাৱলিয়াত দৰৱ খাইছিল, তোৰ তাৰপৰা ইমান এটা ইমান এটা ভাল নহ'ল সেইকাৰণে বোলো হস্পিতেললৈকে লৈ যাও, তাত হস্পিটালে নিয়াৰ পিছতে যেতিয়া মডিচিন চেডিছেন ডক্টৰে চালে ন, ডক্টৰজন বহুত ভাল মানে কম খৰচতে কৰি দিলে। সেইজনে চাই পিনি এতিয়া এতিয়া মানে ভাল পাইছে আৰু।
উম,
উম, বাকী তহতৰ খেতিৰ কথা কচোন?
আমাৰ খেতি মাটি মানে মাটি বেছি নহয় যে আমাৰ তিনি বিঘামান হ'ব ট্ৰেক্টৰে মানে প্ৰথম চাহটো বোৱাই থৈছে তাৰপৰা কঠিয়াটোৰ মানে এইটো এতিয়া তুলিব হোৱা নাই যে মানে পিছত পাৰিলে সেইকাৰণে এতিয়া তুলিব হোৱা নাই কাৰণে ৰোৱা নাই আৰু।
উম-উম তহঁতৰ এনে কঠিয়া কি শিচিছিলি?
আমাৰ বৰা, চকুৱা তাৰপা আইজোং বা-বাদ -বাহাদুৰ এনেকেই আৰু।
এ হয় সৌবিলাকেই হওক তহঁতৰ অ, টেক্টৰ-চেক্টৰ ওচৰত আছে নে?
আমাৰ আছে বাৰু মানে আমাৰ খুৰাৰ ঘৰৰ এতিয়া লৈছিলে। মানে-মানে এতিয়া হেৰি কৰি আছে। উম, যাম-যাম। অ, নেটৱৰ্ক নোপোৱা হৈছে মানে তোৰফালে চাচোন অকমান শুনিছ নাই বাৰু হেল্ল',?